হেল্ল'
অ হয় শুনিছেনে কথাবিলাক
ম শুনি আছো অ শুনি আছো
অঁ অঁ ব এই খবৰ খাতি ভালেই নহয়।
বাকী ভালে অ
অঁ অঁ এইী খোৱা বোৱা হ'ল নেকি।
খোৱা বোৱা নাই খোৱা বোৱা অকমান সময় আছে মোৰ এতিয়া ভাত পানী হোৱা নাই
অ মই এই ভাতটো খালো খাই পেলাই ৰাস্ত তালে এনেই খোজকাঢ়িবলৈ ওাই আহিছিলো গৰমটোও বেছি পৰিছে তাকে বোলো ৰাস্তাৰে অকণমান খোজ কাঢ়িবলৈ ওলাই আহিছিলোঁ আফালে একদিন বহুত। গৰম পৰিছে একদম বৰষুণ জৰষুণ নাই গৰম পৰিছে বাকী তহঁতৰ অফালে ৰ'দ চ'দ বৰষুণ কেনেকুৱা বতৰ কেনেকুৱা আছে
সোমাই ফালে মানে এতিয়া দুদিন মান ধৰি একেৰাহে বৰষুণ দি আছিলে দি আছিলে আজি। তোমাৰ পতককে ৰ'দটো দি দিলে
হ
সেইকাৰণে অলপ গৰমতটো বাঢ়িছে আৰু
হয় হয়। েই দিয়ে এতিয়া মানুহে কৃষসকলে একদম বিমত পৰিছে ৰ'দ দি আছে সেইণ এতিয়া সাৰ পাব পৰা নাই ক ঠাত পানী নাই খেতি কৰিব পৰা নাই কি হ'ব জানো কৃষকসকলক তেতিয়া বহুত। অসুবিধাৰ সন্মুখীন হৈছে সময়মতে খেতিটো নকৰিলে আকৌ তেওঁলোকৰ। জীৱিকা নচলে সকলো কৃষি খেতিয়কসকল মানে অকল কৃষিও ওপৰত নিৰ্ভৰশীল কৰে বাকী সিহঁতক সৰফালে খেতি চেতি কৰিছেনে
খেতি চেতি এতিয়া মানে আমাৰ এনেকুৱা হৈছে আমিও তোমালোকৰ নিচিনা আমাৰও এইটো। খেতিৰ ওপৰে নিৰ্ভৰশীল আমি।
আমিও খেতিৰ ওপৰতে নিৰ্ভৰশীল মানুহ সেইটো কাৰণে আমিও খেতি বাতি কৰিবলগীয়া হৈছে
কৰিব লাগিব অ অসমীয়া মানুহ হিচাপে
হয় হয়
তাকে আমাৰ ফালেও খেতি বাতি কৰিছে আৰু তাৰপা ধানো সিঁচিছে কঠীয়াও পাৰিছে তাৰপা আৰু লাহে লাহে হেৰি কৰিব আৰু মাটিও ৰুব মানুহে হাল বাইছে আৰু আগ লেখীয়াকৈ গৰু নাইকিয়া হল হাল বাবলৈ নাঙল নাইকিয়া হল আজিকালি ট্ৰেক্টৰ হ'ল ট্ৰেক্টৰ। সেই তেনেকে আৰু ট্ৰেক্টৰে হাল বাইছে কিন্তু ৰ'দৰ প্ৰকোপত মানে বোকা চোকা দিব পৰা নাই মাটিৰ ব পৰা নাই মানুহে আৰু এতিয়া পানী নাই মেইনকে গছ গছনি কাটি এদাই কৈছে মানুহে সেইটো কাৰণে আৰু এতিয়া প্ৰব্লেমটো হৈছে
হয় হয় এতিয়া মানে কি হৈছে তোমালোকৰ ফালে ৰ'দ টো দি আছে ৰ'দটো দিয়াৰ পিছত এতিয়া মাটিবোৰ বোকা দিবলৈ পানী নাইকিয়া হৈছে জলসি। অভাৱ হৈছে সেইকাৰণে এতিয়া তোমালোকৰ তাত পুৰা অকমান খেতি কৰিবলৈ ত ইয়াৰ তাৰ পৰা এতিয়া খেতি কৰিবলৈও জোখ হেৰি হৈ আছে তা পা এ তোমালোকৰ ফালে বৰষুণটো নাই দিয়া ন
নাই নাই বৰষুণৰ নাম চান্তে বৰষুণ নাই ম এফালে একদম বহুত প্ৰব্লেম হৈছে একদম পুৰা খেতি বাতি একদম পূৰা ফাত মেলিছে এতিয়া পানীৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ৰাইজখিনি মানে আৰু যিহেতু খেতিয়ও আমাৰ তেই কৃষকসকলে খেতিৰ ওপৰত নিৰ্ভৰশীল গাঁৱলীয়া মানুহ এতিয়া তেওঁলোক একদম উপায় নাইকিয়া হৈছে ইতে পানী নাই মিনকে
হয় হয় তোমালোকৰ পিনে এনে হেৰিয়ৰ ব্যৱস্থা নাই নেকি এইটো বা নদী লখিয়া তেনেকুৱা কিবা ব্যৱস্থা নাই নেকি যাতে পথাৰলৈ পানী নি পেলাই খেতি বাতি কৰিব
হয় হয় নদী নদীৰ ব্যৱস্থাতো আছে কিন্তু নদী যদি এতিয়া ওপৰৰ পৰা পাহাৰৰ পৰা বৈহা নদীখনৰও পানী কমি আছে মানে তেতিয়া খৰালি পাই পুৰা শুকাই গৈছে বাৰী থা কিন্তু বৰষুণ নাই কাৰণে একদম নদীৰ পানীও শুকাই গৈছে মাটি খহাই আনি একদম মানে গছ গছনি নাইকিয়া আছিল যে সেইকাৰণে এতিয়া মানে প্ৰব্লেমটো একদম তলৰ মানুহখিনিয়ে ভুগিব লগগীয়া আছে ওপৰত পাহাৰত গছ গছনি কাটি তহিলং কৰিছে। চৰাই চিৰিকটি নাইকিয়া হৈছে। জীৱ জন্তু খিনি বনৰীয়া জীৱ জন্তু হাতী এনেকে ওলাই আহিবলৈ ধৰিছে মানে। যায় দুৰৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ।
হয় হয় এতিয়া এতিয়া। পিছে আমি খেতি বাতি কৰিবলৈ লৈছো হয় লোৱাৰ পিছত আমি গছ গছনি কাটিছো। সেইকাৰণে আমি তাতে আজিকালি আধুনিক প্ৰযুক্ত বিদ্যাৰ মানে এতিয়া ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে। ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ ফলত তুমাৰ কি হৈছে এতিয়া আমি হুইল হুইলত আমাৰ মাটিৰ বীজা যোনখিনি এই প্ৰাণী যোনখিনি আমাৰ মানে সাৰ উপৰত কৰে যোনখিনিৰ ফলত আমাৰ খেতি বাতি ভাল হয়। সেই কেঁচু কুমতিবোৰ মৰি গৈছে মৰি যোৱাৰ ফলত কি হৈছে আমাৰ এতিয়া মানে সাৰ মাটিয়ে পৰ্যাপ্ত সাৰটো নোপোৱাৰ ফলত খেতি বাতিবোৰ ইমান নোহোৱা হৈছে মানে এতিয়া এতিয়া আমাৰ ধৰি ললো আমি মানুহ খিনি হ'লেও কিহৰ ওপৰত খেতিৰ ওপৰত নিৰ্ভৰশীল আমি খেতি বাতি খেতি কৰি যদি আমাৰ ধুনীয়া ফচলটো বহুত ধুনীয়া হয়।
হয়
ফচলটো বা আধা অংশ বেছি তাৰ উপাৰ্জনৰ টক আমি চলিব পাৰো বা আমি কিবা এটা কৰিব পাৰো।
হয় হয় হয়।
কিন্তু এতিয়া এই ভাল নহয় বা আমাৰ যদি হেৰিয়ৰ কি অছিলে ফচলৰ টো ভালকে নোলাই তেতিয়া আমিটো আমাৰ তেনেকুৱা এটা হেৰি আৰু সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে যাৰ ফলত আমাৰ মানে এ জীৱিকা নিৰ্বাহৰ অসুবিধা হয়।
অ জীৱিকা নিৰ্বাহৰ পথটোৱে নাইকিয়া হৈছে হয় আমাৰ ফালে একদম এতিয়া মানে নতুন প্ৰজন্ম খিনিয়ে খেতি বাতি কৰিবলৈ আজিকালি বাদ দিব ধৰিছে। আৰু মোবাইল ফোনে তেওঁলোকৰ মুল আহিলাহ হৈ পৰিছে আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱৰে হাতত এটা এটা এনড্ৰইড মোবাইল ফোন দেখা পোৱা যায় আৰু তাৰ ফলত তেওঁলোকে খেলা ধূলা সেইবিলাক পাহৰি গৈছে। আৰু ইয়াৰ ফলত তেওঁ হৈছে চকুৰ প্ৰব্লেম হৈছে। তেওঁলোকৰ সোনকালে মগজুৰ বেমাৰ আজাৰ হব ধৰিছে। আৰু
হয় হয়। এতিয়া
হেৰি দেখি পোৱা গৈছে আৰু খেতি বাতিলৈ ওলাই নহা হৈছে তেওঁলোকে। কি বস্তু বুজি নোপোৱা হৈছে। অকল মোবাইলটো হাতত পালে তেওঁলোকে পাহৰি যায়। গেম খেলে, অনলাইন জোৱা এইবিলাক খেল তেঁওলোকে টাইম পাছ কৰে। সেইবিলাক এটা একদম বহুত বেয়া প্ৰভাৱ পৰিছে সমাজখনৰ কাৰণে।
হয় হয়। এতিয়া তোমাৰ কাহিনীটো কি হৈছে মানে এতিয়া আমি ডাঙৰ খিনিক দেখি পেলাই আমি শিকিছিলো যে ক্ৰিকেট খেলিব শিকিছিলো। আমি ডাঙৰখিনিয়ে সদায় ওলাই যোৱা দেখিছোঁ আমি, ক্ৰিকেট খেলিবলে তাৰ পৰা আমি শিকিছিলোঁ ক্ৰিকেট খেলিবলে। তেতিয়া আমাৰ ডাঙৰ
হয়।
বা মোবাইলত গেম কেনেকে খেলে? আমাৰ সৰুখিনিয়ে আমাৰ ডাঙৰ খিনিৰ পৰা শিকিছে, সেই কাৰণে এতিয়া ল'ৰা ছোৱালী খিনিক কি হৈছে আজিকালি পঢ়াতকৈ বেছি গুৰুত্বটো তেওঁলোকৰ মোবাইললৈ আহিছে। সেইকাৰণে তেওঁলোকে মোবাইল চোৱা বদলি যদি আমি সিহঁতক আমি বুজাও যে যে আমি খেলিব লাগে আমি ক্ৰিকেট খেলিব যাওঁ আমি বলা এনেকে খেলিব যাওঁ ক'বালৈ লৈ যাওঁ বা এনেকে ফুৰাব মেলিবলৈ লৈ যাওঁ তেতিয়া সিহঁতৰ সেইটো বস্তুৰ প্ৰতি আগ্ৰহটো বাঢ়ি
হয় হয়। আজিকালি তেনেকুৱা ধৰণৰ ফুৰিবলৈ যোৱা কিবা কিবি ব্যৱস্থাটোয়ে নাইকিয়া হৈ পৰিছে। তেওঁলোক এতিয়া অনলাইন গেম খেলিব ধৰিছে, আৰু খেল ধেমালি পিনেতো পাহৰিয়ে গৈছে। তেওঁলোকে আজিকালি আড্ডা মৰা চিষ্টেমটো নাইকিয়া হৈছে, দুই এজন বহি কথা বতৰা পতা। সেই চষ্টম কিন্তু তেওঁলোকে আজিকালি নতুন নতুন প্ৰজন্মতে পাহৰি পেলাইছে আৰু তেওঁলোকৰ হাতত যিটো মোবাইল ফোন আহি পৰিছে তাৰ ফলত তেওঁলোকৰ কে টাইম বোৰ কেনেদৰে পাৰ হৈছে। একো গমেই নোপোৱা হৈছে তেওঁলোকে। পঢ়া শুনাত মনোযোগ নবহা হৈছে, ইয়াৰ ওপৰত চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেদৰে মোবাইল উপকাৰ কৰে তাৰে দুগুণ তেওঁলোকৰ অপকাৰ কৰে সেইটো ল'ৰা ছোৱালীসকলে নৱপ্ৰজন্ম মৰ ল'ৰা ছোৱালীবিলাকেতো ভাবি চাব লাগে তেওঁলোকে। তেওঁলোক ৰ চকু প্ৰব্লেম হব, আৰু সোনকালে নেদেখা হ'ব সেনেকোৱাই বিলাক হ'ব তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব লাগে নহ'লে তেওঁলোকৰে বিপদ।
এ এতিয়া সৰু সৰু ল'ৰা ছোৱালী খিনি কি হৈছে যে তেওঁলোকে হেৰিটো শিকা নাই মানে এতিয়া কিদৰে খেলা ধূলা কৰিব লাগে বা খেলা ধূলা কৰি
পেলাইছে তেওঁলোকে।
নিজৰ উম শৰীৰ বৃদ্ধি হয় বা গ শৰীৰবোৰ সতেজ থাকে, ব্যায়াম কৰিলে সেইবিলাক হৈ থাকে। সিহঁতি সেইবিলাক মানে পাহৰি গৈছে। তাৰপাছত গেম গেম ফোনত গেমটো ডাউনলোড কৰি খেলাটো শিকিছে। ফোনত তোমাৰ চৰ্ট ভিডিঅ' ছোৱা হিকিছে। ইনষ্টাগ্ৰামৰ পৰা ধৰি লৈ এনেকুৱা প্লেটফৰ্মবোৰ ব্যৱহাৰ কৰা শিকিছে, যাৰ ফলত কি হৈছে ল'ৰা ছোৱালী বিলাকে এই যোনবিলাক চৰ্ট ভিডিঅ' বা এইবিলাক ৰিল্চ চাইছে সেইবিলাক ৰ পৰা বেয়া প্ৰভাৱ আহিছে। ল'ৰা ছোৱালী খিনি ভাল প্ৰভাৱ অহা নাই।
হয়, বেয়া প্ৰভাৱে পৰিছে তেওঁলোকৰ।
ফোন টো ভাল ব্যৱহাৰৰ পৰিৱৰ্তে তেওঁলোকে বেয়া বস্তুটো বেছিকৈ লৈ তাৰ কাৰণে আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি দেখিল দেখিব পাওঁ আৰু মুখত বেয়া, বেয়া শব্দ আৰু বেয়া বেয়াকৈ মানুহক কয়। মানুহৰ সঠিক কাজিয়া পচাৰ তেনেকুৱা সেই বেয়া পৰ্বোৰ আৰম্ভ হৈছে মানে।
আৰু‌ আমাৰ ফালে এতিয়া এনেকুৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে পৰিবেশ হৈছে যে গছ গছনি নথকাৰ ফলত আৰু বৰষুণ হোৱা তাৰপিছতে আমাৰ বডিটো ন প্ৰজন্মৰ প্ৰতিটো হেৰিয়াতে বৰফতে গৰমটো বাঢ়ি আহিব ধৰিছে আৰু ইয়াৰ ফলত আমাৰ পৃথিৱীৰ য আৰু এনেকে মানে পানী দুনি নাইকিয়া হৈ যাব।
টো হ'ল কি?
ৰাখিব লাগিব। গছ গছনি ৰুব লাগিব। তে সেয়েহে আমাৰ চাফা পৰিবেশটো বিন অ তাৰ আমি আগৰিব পাৰিম। চৰাই-চিৰিকটি মৰিব ধৰিলে আৰু পাহাৰত যিখিনি গছ গছনি কাটি দিছে, তাৰ ফলত পাহাৰত থকা জীৱ-জন্তু এইবিলাক জনাঞ্চললৈ ওলাই আহিছে, আৰু ইয়াৰ ফলতে খেতি-বাতি খাব ধৰিছে, কৃষকসকলৰ একদম পুৰা খেতি-বাতি খাই তহিলং কৰিছে, আৰু মুখামুখি সংঘৰ্ষ হৈছে। ইয়াৰ ফলত মানুহ আৰু হাতীৰ কেইবাজন কামুকি সংঘৰ্ষৰ ফলত
হয়, হয়।
মানুহৰ মৃত্যু মুুখত পৰিব লগীয়া হৈছে। এইসমূহৰ প্ৰতি আমি নিজেই দায়িত বহন কৰিব লাগিব, গছ-গছনি ৰুব লাগিব পাহাৰত। তেতিয়াহে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম নহ। নহ'লে জীৱ-জন্তুৰ যদি ঘৰ-বাৰি আমি ভাঙি দিওঁ তেতিয়া সে তেওঁলোকটো নামি আহিবই। হয়। অ সেইসমূহৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব, আৰু চৰকাৰ খনে ইয়াৰ ওপৰত কাম কৰিব লাগিব, তেতিয়া আমাৰ চব উন্নতি হ'ব। গছ-গছনি যিমান পাৰোঁ আমি ৰুব লাগিব। তেতিয়া ল ব্যস্থ এটা কমি আহিব আৰু সেউজীয়া পৃথিৱীখন আমি ঘূৰাই পাম আৰু।
হয়-হয়, এতিয়া কথাটো এনেকুৱা হৈ পৰিছে যে আমি গছ-গছনি ন কাটি দিয়াৰ ফলত এতিয়া পাহাৰত থকা জীৱ-জন্তুবোৰে ৰে আমাৰ হে সি বাসস্থানৰ ঠাই নোহোৱা হোৱাৰ ফলত আৰু সিহঁতক খাদ্যৰ ঠাই নোহো খাদ্যৰ বি সন্ধানত আহি পেলাই মানুহৰ কাষলৈ চাপি আহিছে। এতিয়া মানুহৰ কাষলৈ আহি পেলাই কি কৰিছে মা ঘৰ দুৱাৰৰ পৰা ধৰি লৈ মানুহক অঘটন ঘটাইছে। ইদিনাখন আমাৰ ঘৰৰ কিনাৰতে শুনিছো। বাঘ ওলাইছে বুলি, সেই বস্তুটো ইমান এটা ডাঙৰ কথা যে পাহাৰত আমি আজিলৈকে আমাৰ পাহাৰত আমি দেখা নাই এটা বাঘ। কিন্তু আহি পেলাই আমাৰ নিজৰ এই সমতল ভূমিত আহি পেলাই বাঘ দেখা পোৱা গৈছে। হয়, হয়। তাৰ পৰা এতিয়া আহ হাতী-হাতীয়ে আহি শুনিছো মানুহ মাৰিছে। তাৰ পৰা ঘৰ ভাঙিছে
হয়, সেইটো মানুহৰ কৰ্মৰ ফলতে হৈছে মানুহে পাহাৰত গৈ গছ দিছে তাৰ ফলত তাত খাব- লে ফল মূ নাইকিয়া হৈছে, গছ গছনি নাইকিয়া হৈছে, সেই জীৱ জন্তুসমূহ থাকিবলেতো বাসস্থান হিচাপে- সেটৰজে। জেগাটো লাগিব, যদি মানুহে আমি ভাঙি চিঙি তহিলং কৰোঁ তে থাকিব কৰপৰা। তাই ফল- সিহঁতে তাত খাবলৈ নাপায় ভঞ্চ আহ তাৰ ফলত আমাৰ ভূঞা অঞ্চল অঞ্চলৰ মানুহৰ মাজত সংঘাত হৈছে, আৰু তাৰ ফলত আমাৰ জনসাধাৰণৰ মৃত্যু মুখত পৰিব লগা হৈছে। এই শিকা আমি কৰিব লাগিব গছ গছনি ৰুই গোলকীয়চতা বৃদ্ধি। কম কৰিব লাগিব আৰু- আমি তেতিয়াহে জীৱ -জন্তু সকলৰ মাজত মুখামুখি সংঘৰ্ষ এইবিলাক নাইকিয়া হ'ব। আৰু গছ গছনি যিমান পাৰোঁ আমি ৰুব লাগিব, প্ৰথম- কথা আমাৰ পৰিৱেশ সিজা কৰি ৰাখিব লাগিব।